হেল্ল' অ', নমস্কাৰ। হেল্ল' অ', পাইছো ভালনে আপোনাৰ?
অ', ভালেই আপোনাৰ?
অ', আছো এনেই অ', ভালে কি কৰিছে পিছে?
আছো এনে কি কৰিম ৰুমতে থাকিলো কৰো হেল্লো' আছো
অ', অ'। অ', খোৱা লোৱা হ'ল? খালো ভাত খালো উম।
অঁ', ভাত খালি?
অ', এনে আছে। ছিলো ভাত খাই লৈ আজৰি হ'লো ভাবিলো আপোনাৰ লগত দুটামান কথাই পাতো আৰু
এ ময়ো সেইটোৱে ময়ো ভাত খালে আজৰি হলো হ'ব বুলি এক কথাই পাতিো কাৰণ মই আপোনালোকক। সেইকাৰণে অ।
অ'। কওকচোন কেনে আছে?
আছো আৰু কিবাকে চলি মেলি আপোনাৰ কেনে?
অ', মোৰো ঠিকে আছে উম, উ।
অ', কওক।
কওকচোন
অ', মানে এনেই সুধিব খুজিছিলো আৰু আপোনাৰ মানে আমাৰ যিবোৰ মানে উৎসৱ আছে পৰম্পৰা আছে এ তাৰে ভিতৰত কোনটো বেছি ভাল লাগে বা কিবা বিশেষ আছে নেকি আ আপোনাৰ দৃষ্টিত যিটোহে আপোনাৰ অঁ।
মোৰ তাৰ সো বিশেষ দৃষ্টি মানে মোৰ ভাল লগা বিহুৱে।
হয়।
মই তুমি নিৰুগী বিহু বিহুৰ ওপৰত কিবা এটা ক'ব পাৰি ভাল লাগে আৰু আপোনাক আপোনাক দিচো বিহুতটো কেনেকুৱা উম।
অঁ', বিহুতটো আমাৰ জাতীয় উৎসৱ আৰু বিহুৰ দৰে আৰু কোনো উৎসৱেই হ'ব নোৱাৰে আমাক কাৰণে নহয় এতিয়া আমি বিহুত যিকোনো এটা বিহুতে প্ৰত্যেকটো বিহুতে মানে আমি যিমানেই ব্যস্ততা বা দুখ কষ্ট নাথাকো কিয় বিহুতি অহাৰ লগে লগে মানে আমি আনন্দ কৰাৰ কাৰণে মান সাজু হৈ লওঁ আৰু বা আমি মানসিকভাৱেও সাজু হৈ লওঁ আৰু। এই বিহু আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ আৰু অ', হয়। এনে মই ক'ব খুজিছিলো আপুনি মানে সেই বিহুৰ ক্ষেত্ৰত যে কলে এতিয়া বিহু মানে সেই আদিতে আৰু মানে যেতিয়া পুৰণিকলীয়া বিহু যেনেকৈ আৰম্ভ হৈছিল হয় সেই এতিয়াৰ বিহু আৰু আমাৰ এতিয়য়া বৰ্তমানৰ বিহু মানে আৰু কেনেকুৱা এতিয়াৰ প্ৰজন্মই কি দেখিছে বা আমাৰ ককা আইতাৰ দিনৰ পৰা আৰম্ভ সেই বিহু বা আহোম যুগত আৰম্ভ হোৱা সেই বিহু কেনেকুৱা আছিলে মানে এতিয়া কেনেকুৱা আপুনি কিবা পৰিৱৰ্তন দেখিছে নেকি মানে। বা কিবা অনুভৱ হয় নেকি।
অনুভৱতটো হয় বাৰু পৰিৱৰ্তন বহুতখিনি হয় যিটো আমাৰ আগৰ প্ৰজন্মই দেখি শুনি আহিছো বা যিহেত আমি ফল কৰি আছো এই বহুতিন চেঞ্জ হৈছে বাৰু এতি এতিয়া এনেুৱা লাগে কি বহুত সেই বস্তু চেঞ্জ হোৱা গৈছে এতিয়া।
হয়।
তে যিকয়া আমাৰ গোটেইখিনি বিহুতে বাৰু। আগতে মেডিচিন জলোৱা গৈছিল আজিকালি মেডিচিন যোৱাম কমি গৈছে।
হয়। আৰু চাব গ'লে পায় পায় হয় হয় হয়। আগৰ সময়ৰ যিটো মানে বিহুৰ পৰম্পৰা আছিলে নহয় বোলে কৃষি কাৰ্য আৰম্ভ কৰাৰ ক্ষেত্ৰত হয় নে নহয় আমাৰ আমাৰ কৃষিজীৱি সমাজে যেতিয়া কৃষি কাম আৰম্ভ কৰে তেতিয়া কি কৰে মানে এই যে ডেকা, গাভৰুৱে, পথাৰত মুকলি বিহু বা তেনেকুৱা মানে ৰাতি বিহু হওক বা হুঁচৰিয়েই হওক আহ তেনেকে পৰিবেশন কৰিছিল আনন্দ ফূুৰ্তিও কৰিছিল আৰু লগতে প্ৰাৰ্থনা কৰিছিল আৰু যেন আমাৰ খেতি খিনি ভাল হয় শস্য নদন বদন হয় তেনেকুৱাকে মানে মাটিখিনি সাৰুৱা কৰাৰ উদ্দেশ্যেৰে বিহু নাচিছিল নহয় বিহু গাইছিল আনন্দ ফূুৰ্তি কৰিছিল কিন্তু এতিয়া এতিয়া যদি আমি চাব যাওঁ সেই পথাৰৰ বিহু কিন্তু নাই আৰু আজিকালি।
হয়।
এতিয়া সেই পথাৰৰ বিহু আকৌ মঞ্চ বিহু হৈ গৈছে।
অ'
নহয় এতিয়া মঞ্চতে সীমাবদ্ধ দেখা পাওঁ আৰু মানে।
ত এই যেয়া মঞ্চতই হিমাবদ্ধ। কিমান ডাঙৰ মঞ্চত কি হব সমান প যায় বিহু কৰিব গলে অকল তেজ মানে আগতে যিটো বিহু বিহু বুলি আছিল কি ফূুৰ্তি বুলি ক'ব পাৰি কি গাঁৱতে হওক ক'বাতে হক সেইটো সেইটো এতিয়াও প্ৰয়োজনীয়ত একো নাই এতিয়াও, এতিয়া আছে কি এতিয়া বিহু- ক'ব গলে কি? ষ্টেজ এখন লাগিব।
হয়, উম। তাৰ মাজতো মই এটা ভাল দেখিবলৈ পাওঁ যিটো মানে আমাৰ অসমত আৰু বিহুৰ ক্ষেত্ৰত, অসমত যিহেতু বিভিন্ন জনগোষ্ঠীৰ লোকে বাস কৰি আছে নহয়। আৰু বা ভূমিপুত্ৰ হয়, এই অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোক সকলে কিন্তু বিহুক মানে বিভিন্ন ধৰনেৰে পালন কৰে আৰু। মানে প্ৰত্যেকৰে নিজা নিজা বিহুৰ নিজস্ব নাম আছে। সাজ বাৰ আছে, খাদ্য আছে, গীত আছে তেনেকুৱা নহয়, এতিয়া আপুনি যদি চা- ব যায় বড়োসকলৰ, এতিয়া ৰংজালী বৈশাগু হ'ব যেতিয়া বহাগ বিহু পালন কৰে, আমি যেনেকে অসমীয়াত বহাগ বিহু ৰঙালী বিহু কওঁ, বড়োসকলে ৰংজালী বৈচাগু বুলি কয়। তাত তেওঁলোকে বাগৰুম্বা নৃত্য কৰে, তেনেকুৱা। মিচিংসকলৰ আলি আই লৃগাং, আলি আই লিং ফাগুন মাহতে আৰম্ভ কৰে, প্ৰথম বুধবাৰে নহয় আৰু সেই ফাগুন মাহত প্ৰথম বুধবাৰে তেওঁলোকে যিটো গুটি বা বীজ সিচাৰ উৎসৱ মানে খেতিৰ আৰম্ভণি সেয়া আলি আই লৃগাং বুলি কয়, তেনেকুৱা তাতে তেওঁলোকে পূজা পাতল কৰে বা নাচে গাই খোৱা লোৱাও হয়, তেনেকুৱা। তাৰপৰি কোচ ৰাজবংশীসকলৰ বিচুৱা- বা কাৰোবাৰ দেউৰী সকলে বুচো বুলি কয়, তেনেকুৱা মানে বিহুক বিভিন্ন ধৰণে উদযাপ- পণ কৰে প্ৰত্যেকটো জনগোষ্ঠীয়ে। আৰু অকল ৰঙালী বিহুৱেই নহয়, কাতি বিহু বা মাঘ বিহু- সময় অনুযায়ী প্ৰত্যেকটো জনগোষ্ঠীয়ে বা অসমীয়া প্ৰত্যেকজনে কিন্তু পালন কৰে নহয়।
আঁ তেনেকে চাব গলে এই বিভিন্ন উৎসৱৰ ক্ষেত্ৰত আৰু বিহু হওক কাতি বিহুৱেই হওক আপোনাৰ মাঘ বিহুৱে হওক নাইবা অন্য কিবা উৎসৱেই হওক নহয়। অসমত যিবোৰ উৎসৱ পতা হয় আৰু, সেই উৎসৱ বা- পৰম্পৰাবোৰ মানে আমাৰ সলনি হৈছে কিছু ক্ষেত্ৰত ত কিন্তু আমি আচলতে পুৰণি যিখিনি সংস্কৃতি
মায়ে ফোন কৰিছে মানে অকণমান ৰখিব দেই।
অঁ ঠিক আছে অঁ।
শুনিছে নহয়।
অঁ ঠিক আছে হ'ব, উম।